অ
অহ
এ তোমাৰ এনে এবিচনাতে শুই আছো তুমি
শুইয়ে আছো বৰ্তমান শুবলে আহিলো আৰু তাৰপা খবৰ খাতি ভালনে আপোনাৰ ভাত পানীতো এতিয়ালে বাৰটা বজালে নোখোৱাকে থাকিম নে বাও
অ অ অ তাকে নহয় কিছুমানৰ দেৰি হয় যে ধৰি লোৱা এতিয়া মোৰে মই তোমাৰ এতিয়া ভাত খাই উঠিছোহে জাষ্ট গম পাইছ নাই
আচ্ছা মই খালো কেতিয়াবাই খালো মই মই আপোনাৰ এ দছটামান বজাতে খালো
অহ অহ অহ তাকে আমাৰো দেৰি হয় যে সেইটো কাৰণে সুধিলোঁ আৰু উম বাকী খবৰ খাতি ভালেই বাৰু দেই তোমাৰ কেনেকুৱা
উম মই এয়া আৰু দিনটো আপোনাৰ পথাৰলে গলো অলপ কাম চাম কৰিলো কোৰ চোৰ মাৰিলো তাকে
খেতি চেতিত লাগিছা মানে
খেতি চেতি লাগিছো আৰু খেতিটো সোনকালে খতম কৰিব লাগে যে তাকে লৈ অকমান মানে। চিন্তা হৈ গৈছে মানে মোৰ আপোনালোকৰ কেনেকুৱা চলিছে খেতি বাতি?
আমাৰ তোমাৰ সেই মই বাৰু এতিয়ালৈকে খেতিলৈ যোৱা নাই দেই। তোমাৰ দেউতাহঁতে লাগি আছে বাৰু অ তাৰপৰা মই কি কৰিছো মানে সেই,,, হেৰি তোমাৰ এনেকে হাজিৰা লগাই দিছোঁ।
হয়ঁ হয়ঁ।
ওআ মানে সিহঁতে মানে তোমাৰ আলি চালি দিছে আৰু।
উমঁ।
তাকে সেই সেইখিনিকে লাগি আছে আকৌ মই তোমাৰ। কঠীয়াা পাৰিবলৈ এনেকৈ দিলোঁ হাজিৰা।
অঁ অঁ!
তাৰপিছত তোমাৰ এতিয়া সেই কঠীয়া মানে তুলিব হ'লেই মানে। কঠীয়া মানে অ কঠীয়া তোমাৰ হৈয়ে গ'ল তুলিব। তাকে এতিয়া কঠীয়া তুলিবলৈও আকৌ মই মানুহ এটা বিচাৰিবহে লাগিব এতিয়া।
উমঁ আমাৰ আক মই আপোনাৰ হেৰি আমাৰ কঠিয় পৰা হৈ গ'ল। কঠিয়াৰ পৰা এতিয়া আপোনাৰ মাটি ৰুবলৈহে বাকি আছে। ট্ৰেক্টৰ আজি হাল বাইছে।
অঁ অঁ অঁ!
এনেই আগতে আমাৰ গৰুৱে বায় আৰু এতিয়া আজিকালি আ এতিয়া গৰু এতিয়ানো কৰিব নোৱাৰা হৈ গৈছে ন দেউতাৰ বয়স হৈছেতো সেইটো কাৰণে হেৰি কৰে আৰু। এতিয়া ট্ৰেক্টৰ লগাই দিছে আৰু।
তাকে সেই বয়সতটো হেৰি হলে বাৰু মানে মানুহে,, কাম কৰিব নোৱাৰা হয়য়ে বাৰু দেই তাকে সে মানে কি গম পাইছা নাই বয়স তো তোমাৰ যদি হৈ যায় তেনেহ'লে সেইবিলাক আৰু মানুহ চানুহ লগাই দিয়াই ভাল আৰু গম পাইছা নাই।
উমঁ একদম ঠিকে কৈছে।
অ তাকে তুমি যদি কৰিব পাৰা সেইটো আৰু তোমাৰ লগত কথা আৰু।
উমঁ উমঁ সেইটোয়ে সেইটোয়ে ত নিজৰ ওপৰত কথা আৰু নিজৰ ওপৰত ডিপেণ্ড কৰিব গৈছে তো
আহ তাকে তুমি এতিয়া মানে অ ধান খিনি খেতি কৰিছানে নে আৰু কিবা বেলেগ খেতি কৰা নে কিনো?
উমঁ ধান খেতিয়ে কৰা হয় বেছিকে আমাৰ ঘৰতো এতিয়া গাঁৱৰ আমাৰ যোনটো গাঁৱলীয়া পৰিৱেশত থাকো তাটো আমাৰ প্ৰধান খেতি মানে ধান খেতি আৰু ধান খেতিৰ ভিতৰতে,,, আপোনাৰ আমি ধান খেতিকে কৰো আৰু আৰু কিছুমান কিছুমান জেগাত এনেও অসমৰো প্ৰধান খেতি বুলি কলে ধান খেতিয়ে হয় ন আৰু আপোনালোকৰ?
তাকে মই তোমাৰ সেই মোৰ মোৰ মানে ঘৰ এতিয়া চাবলৈ গ'লে মই দুখন ঘৰ বুলিয়ে ক'ব পাৰু গম পাইছা নাই।
ভিক্ষাৰিই তিনিশৰ কি হ'ল।
গম পাইছা নাই এ মানে মোৰ ধৰি লোৱা তোমাৰ এখন এখন ঘৰ তোমাৰ মাজুলীত আছে। আৰু এখন ঘৰ তোমাৰ সেই মানে ইয়াত আছে গম পাইছা নাই। মানে লখিমপুৰত আছে কি হয় মানে। তোমাৰ এতিয়া মই তোমাৰ সেই ধানৰ সময়ত মানে তোমাৰ ইয়ালৈ গুচি আহো খেতিৰ সময়ত। তাৰপিছত আৰু সেই তাতো মানে মোৰ তোমাৰ পৰিয়ালৰ মানুহ আছে আৰু। সিহঁতক মই চমজাই থৈ আহো কথা মানে তাত মানে কি কৰো মই তোমাৰ সেই কুঁহিয়া যে কুঁহিয়াৰ খেতি কৰো। কুঁহিয়াই মানে খেতি কৰিলে তোমাৰ সেই কুঁহিয়াৰ পৰা এনেকে গুৰ চুৰ উলিয়াব পাৰিতো মানে কুঁহিয়াৰ পৰা গুৰ উৎপাদন কৰিব পাৰি তো সেইটো মানে খুব লাভ হয় গম পাইছা নাই সেইটো কৰিলে এই অকণমান কষ্ট অকমানো আছে বাৰু দেই কিন্তু যদি ক অ কষ্ট অকণমান আছে কিন্তু কৰিব পাৰিলে কিন্তু বহুত লাভ গম পাইছা নাই সেইটো কাৰণ সেইটো কাৰণে মই দুইটাত বিজনেচ চম্ভালি আছো আৰু এতিয়া
উ আমাৰ আগত তেনেকুৱা নহয় আমাৰ বেছিভাগ আমি আপোনাৰ অ হেৰিয় ধান খেতিয়ে কৰো ধান খেতিৰো বহুত খিনি ভাগ আছে নহয়। ধানৰো বহুত খিনি আছে এতিয়া খাবৰ কাৰণে বেলেগ আকৌ বিহুত বিহুত আমি যোনবিলাক পিঠা চিঠা বনাওঁ কাৰণে বেলেগ ধান আকৌ জলপান খাবৰ কাৰণে বেলেগ ধান প্ৰতিটো ক্ষেত্ৰতে মানে বেলেগ বেলেগ ধানৰ পকাৰ থাকে আৰু আমি বেলেগ বেলেগ হিচাপে ধান খিনিক মানে তেনেকে খেতি কৰো আৰু এতিয়া বৰ্তমান আমি ইমান আগবঢ়া নাই আৰু কঠিয়া পাৰিলে কঠিয়াটো ৰুব পৰা হ'ল মাটি এতিয়া চ চ লগাই পেলাই মাটিখিনি সোমাব পালে আৰু হেৰি কৰি থোৱা আছে আৰু এসপ্তাহ বা দহ দিন মানৰ ভিতৰত আপোনাৰ অ বোকা দি পিনে মাটি ৰুব পৰা হৈ যাব আৰু আকৌ ৰোৱনী লগাব লাগে তাতো বহুত খৰচ হয় এনে আপোনালোকৰ ধান খেতিটো কৰে কৰি আছে ন
কৰি আছো কৰি আছো অ
অ কি কি ধান লগাইছে আপোনালোকে
এই তোমাৰ এই তোমাৰ আইজোং লগাইছোঁ গম পাইচা নে তাৰপিছত তোমাৰ পাঞ্জাৱদী সেই তেনে সেইবিলাকেই লগাইছোঁ আৰু তোমাৰ তোমালোকে এতিয়া কি এইবাৰ মানে খেতিটো হেৰিয়ে কৰিলা নে কি নে ট্ৰেক্টৰে ট্ৰেক্টৰ লগাই দিলা আৰু কনো
এইবাৰ বোটতো ট্ৰেক্টৰ লগাই দিয়া হৈছে আৰু মানে এতিয়াতো আজি আজিকালি ইমান অ যিমান যি হলেও গাঁৱৰ পৰিৱেশ হলেও আহ মানে আধুনিক যোনটো প্ৰযুক্তি বিদ্যা সেইটোক মানে এ কৰিব লাগিব আৰু তেতিয়াহে বস্তুৰ ভাল ফলাফল বা ভাল ন দেখা পোৱা যাব
অ এইটো সেইটো তুমি ভালে কৰিছা বাৰু দেই বেয়া বুলি নকওঁ কিন্তু মই আকৌ তোমাৰ সেই মানে টেক্টৰ চেক্টৰ লগোৱা নাই গম পাইছানে।
হয়
মই তোমাৰ কি কৰিছো মানে এনেকে ধুনকে নিজেই হালটো বাইছোঁ আৰু তোমাৰ এনেকে নাঙলেৰে হালতো বাইছো মানে কি হয় মানে তোমাৰ সেই নাঙলেৰে হাল বালে মানে ব ভাল গম পাইছা নাই মানে মোৰ মতে মানে মই ৰিজাল্টটো বেছি ভাল দেখো
সেইটোতো হয় সেইটোতো হয় সেইটো কিয় নহ'ব নোৱাৰ এ আপোনাৰ আমাৰ মাটিত যোনবিলাক আমাৰ কেঁচু নদী বিলাক হ'ব ন সেইবিলাক আপাৰ পাহাৰিলা কটা কত এইবিলাকৰ যেতিয়া পাকত পৰি যায় তেতিয়া মানে কি হয় যোয় সিহঁতি মৰি যায় আৰু সেই আমাৰ খেতি এডৰাত এডৰাত মানে যেতিয়া। ধান হওক বা, বেলেগেই হওক বেলেগ খেতিয়ে হওক। উম, তেতিয়া মানে তাত কি কৰে গম পাইছে নাই তাত এ সিহঁতি। সৰু সৰু গাতবোৰ খান্দি পেলাই যে ভিতৰত সোমাই থাকে, তাৰ ফলত মানে আমি তাক হেৰি কৰিব পাৰো। তত আমাৰ। খেতি খেতিয়ডৰাত মানে শিপা বিলাকত কি লাগে নাইট্ৰজেন গেছ লাগে ন ত সহতি গাতত। যেতিয়া সোমাই থাকে নাইট্ৰজেন এটা দ তলত সোমাই থকা কাৰণে নাইট্ৰজেন টো বহুত ভাল। তাত মানে উম শিপাবলাকৰ নাইট্ৰজেনৰ যোনবিলাক প্ৰয়োজন হয় সেইবিলাকে গাত। কোৰৰ মাজতে গৈ পেলা তাত পাইগৈ আৰু তাৰ ক্ষেত্ৰত মানে। কেঁচু বা কুমতি এনেকুৱা যোনবিলাক বস্তু পথাৰত থাকে ন, তেহঁতক মানে বেছি। ধন্যবাদ দিব লাগিব, কিন্তু এতিয়া যেতিয়া আপোনাৰ।
উম।
আহ ট্ৰেক্টৰ বা লুটা কটা লগোৱা হে নো তাৰ। সেইবিলাকে মানে সেইবোৰ মানে কাটি দিয়ে, সিহঁতক মানে মাৰি দিয়ে ত তেতিয়া মানে। অলপ প্ৰব্লেম হোৱাৰ মানে অলপ আশংকা থাকে আৰু।
হয় হয়, অ' মই সেই সেইটো কাৰণে নলওঁ আৰু গম পাইছা নাই মানে ধৰি লোৱা তোমাৰ সেই। গোটেই মাটিটো চাবাচোন একদম পুৰা গোন্দালি পেলাই গম পাইছা নাই। গোটেই মানে তাত কিবা কিবি যদি আমাৰ। মানে মাটিৰ উপকাৰী যদি কিবা পোক পতংগ থাকে। সেইবিলাকো মানে সেই একেচাতে মাৰি পেলাই মানে গম পাইছ নে, সেইটো কাৰণে মানে খেতি বিলাক। মানে মই হেৰিটো ভাল নেদেখো, কিন্তু। যদি মই নাঙলেৰে হেৰি কৰোঁ তেতিয়া কি হয় তোমাৰ। এই কেচু - কুমুতি বিিলাক এনে ওলাই আহে গম পাইছে নাই কিন্তু সিহঁত একো। নহয় গম পাইছা নাই, আৰু মানে কি সেই কেঁচু চেচু বিলাক থাকিলে ধৰি লোৱা। কেঁচুৱে মানে যিটো বিষ্ঠা ত্যাগ কৰে, মানে আমি। কেঁচুমতা বুলিও কওঁ, সেইটোও মানে একদম। অ' সেইটো তোমাৰ বহুত এটা ডাঙৰ মানে উন্নত সাৰ গম পাইছ নাই, সেইটো মানে বহুত। অঁ বহু বহুত ধুনীয়া সাৰ মানে সেইটো, সেইটো যদি আমাৰ তোমাৰ খেতিপথাৰত যদি থাকে। তোমাৰ খেতি একদম বহুত ধুনীয়া হব মই কৈছো নহয়, সেইটো কাৰণে মানে। কি হয় মই সেই নাঙলেৰে হালতটো বেছিকে পাও গম পাইছা নাই, এনে ধৰি লোৱা সেই। গৰুৰ সহায়ত। সেনেকে নাঙলেৰে মই তোমাৰ হালটো বাওঁ। তাৰপিছত কি হয় এই। তোমাৰ সেই আমাৰ ঘৰত তোমাৰ গৰু আছেই মানে গম পাইছা নাই। তাৰপিছত কি কওঁ মানে এনেকে হাল। াল ব পিছত কি কৰো এনেকে গৰু গৰটো যে স গ। খুলি মেলি মই খেতি পথাৰত দি দিওঁ মানে, এতিয়া কি হয় আমাৰ। ধানৰ উৎপাদনটো বৃদ্ধি হয়, গম পাইছা নাই আৰু মানে সেই। ফচল - ফচল খিনি মানে সৰহকে লাগে।
উম, একদম সঁচা কথা কৈছা, সেইটো মই মানে হেৰি পাইছো আৰু। মই আপোনাৰ নিজে তেনেকে ইউজ কৰো, আগতে আপোনাৰ আমাৰ ঘৰত। মানে আপোনাৰ গোবৰতো থাকে ন, ঘৰত গৰু- চৰু আছে গোবৰ মানে। ভাণ্দাৰ বুলিয়ে ক'ব পাৰে আৰু বহুখিনি গোবৰ থাকে, ত' সেইটো কাৰণে মই কি কৰো গম পাইছা নাই। মই পুৰা আপোনাৰ গোবৰৰ মানে হেৰিয়াত বান্ধি লৈ পেলাই এনেকে পাচিত। লৈ পেলাই লৈ যাওঁ আৰু আমাৰ মাটিডৰালে মাটিডৰাত নি পেলাই মানে পেলাই দিওঁ আৰু। তেতিয়া মানে কি হয়, বহুত বেছি মানে পৰিমণে। তাতে এ গোবৰ চোবৰ দি দিলে মানে কেঁচু কুমদ বিলাক আকৌ বাহ ল'ব লে আহে ন তাত। ত তেতিয়া মানে আমাৰ খেতিটো মানে বহুত বেছি পৰিমাণে ভাল হোৱা দেখা যায় আৰু- বৰ এক্সট্ৰাকে সাৰো থাকে। খাৰ থাকে আৰু তাৰ লগতে এ। আমাৰ এতিয়া। এ হেৰি বিলাকো আহি যায় কলে নহয় মন্দৰিবোৰ আহি যায়। সিহঁতৰ পৰাইক ষ্টাৰ বেলেগ বেলেগ সাৰ বিলাকো পোৱা যায় আৰু। নাইট্ৰ'জন গেছ টো পোৱা যায়। বহুত খিনি ক্ষেত্ৰত মানে তাৰ ভাল প্ৰভাৱ পৰে আৰু আমি- আমি এটা কাম কৰো মানে যেতিয়া মানে পানী- মানে অলপ বেছি হৈ যায় ন মানে পানীটো- ওপৰতো গুচি যায় ত পানী খিনি কি কৰে তাৰ- ওপৰৰ সেই পলস খিনি কঢ়িয়াই লৈ গোছি যায় তেতিয়া মানে- হেৰি কৰো মানে তেতিয়া মানে এই এ- ভৰিৰে গচকি গচকি লৰা গলে মানুুটুটেই গোটেই। অ মাজত মানে সেই তাৰ আকৌ কলো। মানে নিজৰ গোটেই গছ বি বিলাকৰ মাজত। ত বিলি বিলাই দিবৰ কাৰণে মানে খজকাঢ়ি দিওঁ মানে অলপ, তাৰ মাজে মাজে তেতিয়া মানে, যোনটো পলহ টো আছে তেতিয়া বিলি মিলি যায়তো তেতিয়া মানে আমাৰ ধান গছ- মানে বেছি সবল হ'ব পাৰে বা এ বেছি হেৰি হব পাৰে।
অ সেইটো হয় বাৰু তাকে মই সেই তেনেকুৱাত- তেনেকুৱা মানে অলপ কৰো মইও কৰো তেনেকুৱা প্ৰায় সেইটো মানে কি হয় আ- ধানৰ মানে উৎপাদনতটো অকমান ভাল হয় গম পাইছা নাই সেই সেইবিলাক- কৰিলে, এ এতিয়া তই চাবাচোন- চাবাচোন বহুত মানুহে আজিকালি কিন্তু গোবৰ সাৰটো একেবাৰে ব্যৱহাৰ নকৰেই কিন্তু, বহুত মানুহৰ ক্ষেত্ৰত মই পাইছো। হয়নে চোৱা তুমি এতিয়া বহুত মানুহক মই দেখিছো কি কৰে ইউৰিয়া লৈ আহে গম পাইছা নাই। তোমাৰ খেতি খেতি পথাৰত কি কয় ইউ অ ইউৰিয়া সাৰ লৈ আহে। তে ইউৰিয়া সাৰতো তোমাৰ- কি হয় এনে তোমাৰ অ হেৰিতটোতো ভালেই বস্তুতটো গম পাইছা নাই এনে তোমাৰ বস্তু- স্তুখিনি মানে ইউৰিয়া সাৰটো যেতিয়া দি দিবা তেনহ'লে তোমাৰ সেই খেতি- খেতি মানে খুব সৰহকে হয় গম পাইছা নে নাই উৎপাদনটো বহুত বেছি হৈ যায়। তোমাৰ কিন্তু পিছত কি হব গম পাইছা নাই তোমাৰ পিছত এনেকুৱা হৈ পৰিব। অ ইউৰিয়া নিদিলে মানে তোমাৰ খেতিয়ে নহব।
তেনেকুৱা নহয় মানে ধৰি লওক আপোনাৰ হেৰি অ এতিয়া যোনবিলাক- ইউৰিয়া দিয়ে ন ইউৰিয়া দিলে মানে ইউৰিয়া মানে ৰাসায়নিক সাৰ যোনটো দিয়ে ন। এতিয়া আমাৰ- তাত মানে আমাৰ মাটিৰ গুণাগুণটো মানে অলপ কমি যায়।
কমি যায় সেইটোৱে কৈছো ন।
কিন্তু নেক্সট বাৰ মানে খেতিতটো ভাল নহয় এতিয়া আমি মই যে মই যে- কলো কেঁচু উমতি বোৰৰ কথা যে ক'লো এতিয়া খেতিয়কৰ প্ৰথম- আমি আগতে সৰুতে পঢ়া শুনা কিতাপত পঢ়া মতে খেতিয়কৰ পৰম বন্ধু। কি বুলি যদি সুধে তেতিয়া প্ৰথম কুৱন এনচাৰটো আহিব কেচু। কেঁচু হৈছে কি কেঁচু কৃষকৰ মানে পৰম বন্ধু। তেতিয়া মানে যেতিয়া ৰাসায়নিক সাৰ বোৰ প্ৰয়োগ কৰা হয় ন এ সেইবোৰ মানে মানে সিহঁতি খাই পেলাই হজম কৰিব নোৱাৰে কেছু মতা বনাব নোৱাৰে বুজিছে এতিয়া যোনটো জৈৱ ৱিক সাৰ থাকে সেইবিলাকে সেই কেঁচু বোৰে খাই পেলাই মানে সিহঁতক যেতিয়া এতি কেঁচু মতা বিলাক বনাই ন সেইবিলাক সাৰক কাম কৰে কিন্তু এতিয়া যোনবিলাক ৰাসায়নিক সাৰ আছে সেইবিলাক খালেতো সিহঁতৰ নিজৰে প্ৰব্লেম হ'ব কেদিন পে দেখিব পানীত পানীত বো- কাত সেই কিছুদোননো নিজে বগা হৈ পেলাই লোতি খাই মৰি আছে ত এ সেইটো অহ উম সেইটো আপোনাৰ মানে মাটিডৰাৰ কাৰণে ভাল হ'ব নে নে বেয়া হ'ব
সেইটয়েতো বেয়া হ'বতো নিশ্চয়